হেল্ল'
হেল্ল'।
উম।
হেল্ল'। কি কৰিছ।
ক, এনেই আছো।
অঁ, ভাত পানী খালি।
নাই খোৱা তই।
মই
তই খালি। অঁ, মায়ে খালে।
মা হত কি কৰিছে।
আছে এনেই, অঁ ভাত বনাই আছে।
অঁ। অঁ, কি বনাইছে আজি।
উম্, বেঙেনা ফ্ৰাই কৰিছে আৰু ভাত, দালি সেইয়াই আৰু। তই কি খালি। হা।
হেল্ল'।
তই, কি খালি।
মই দালি, ভাত, ভাজি। ফোন, কৰিছে।
পঢ়ি আছে।
অহ। তই পঢ়া নাই।
নাই পঢ়া মই।
তোক কথা এটাৰ কাৰণে ফোন কৰিলো মই।
উম, কোৱাচোন।
শুনিছ, শুনিছ।
অহ, ক, উম, শুনি আছো।
কৰবালৈ যাম বুলি ভাবিছো যাবি।
ক'ত বা।
হয় হা,
ফুৰিবলৈ নে কি।
উম, উম, হয়, হয়
উম যাবলৈ পাৰি। লগৰ কেইজনীকো কব লাগিব।
উম, কবি,, পিছে কোনফালত গ'লে ভাল হ'ব কচোন বাৰু।
সেইকাৰণে এতিয়া।
ভালুকপুং চাইডে গ'লে ভাল হ'ব। হ'ব ন।
অ অ স তেনে গলে ভাল হ'ব
উম উম যাব পৰা যাব ইফালে
আহঁ
তই ঘৰত খুটি কৰি লবি পাৰ্মিশন দিয়ে ন নিতিয়ৰ পৰা যাবলৈ
অ সুধিব লাগিব কৰিটকো ক'ব লাগিব
কবি
যায় নে নাযায় বা আকৌ সিতেও প পাৰ্মিচন বাই ন ন
উ এজনীক নিদিলেেতো এজনীকতো দিব নহয়
উম
উ মোৰতো লগৰ কেইজী যাব পাৰো উম মোৰতো লগৰ কেইজনীকে থে দাঙিয়ে থাকে যাবলৈ
আমাক আকৌ পাৰ্মিচন নিদিলে নাযাব নোৱাৰিম ন
সেইটো হয় বাৰু
দনিি দিয়বা
সুধি চাবি সুধি পেলাই মোক জনাবি
আহ সুধি চাম
আজি ক্লাছ গৈছিলি
অ এনেই পিনেই ওলাই গৈছিলোঁ
নহয় কলেজ
অঁ কলেজ কলেজ নাই যোৱা
আহ
কলেজ এতিয়া বন্ধ আছে
অ অ অ বন্ধটোো হোৱা নাই খুলি আছেতো
এই আগষ্টৰ পৰাহে ক্লাছ হ'ব আমাৰ
অ অ
পৰীক্ষাও আছে বেলেগৰ
সেপাৰ ছেকেণ্ডাৰ পোৱা নাই জানো অ পৰীক্ষা থ হৈ আছে আমাৰ ইয়াত পৰীক্ষা হোৱা নাই বাৰু আজিকালিতো ফটো প্ৰতি মন ব ক
ভালেই তোৰ
হা
তোৰ কেনেুৱ ভাল মোৰ বাৰু আছো আি আহ
আকৌ ঘৰত
ঘৰতো ভাল
চবৰে ভালেই আৰু
উম বাহে নেকি
বা এতিয়া নাহে গৈ গৈছেহে গা বেমাৰ হৈছিল যে ঘৰত থাকি পেলাই সেই কাৰণে
ভালেই এতিয়া
উম উম ভালেই নাহয়ে আৰু আমাৰ ঘৰত আহিলে দেখি গম পাবি আৰু
আহ নাহ মানে এতিয়া তই জান দেখোন সেইকেইদিন মই এডমি্যনৰ কাৰণে দৌৰি ফুৰিছিলোঁ
অ
আকৌ গম পাইছিলি দেখোন মোৰ জ্বৰ উঠিছিলে বুলি না নাচ এ ভাওনাৰ আগত
অ অ জানো পাহৰিতো
অ কি খই নাই হোৱা নাই আৰু কেতিয়া মু কষ্ট কৰি দ দিয়ে ন উ ক আৰু
ভিতৰত আছ নে ভিতৰত আছ নে বাহিৰত আছে এতিয়া
বাহিৰত
অ চ ময়ো বাহিৰত অহা যোৱা কৰি কৰি কথা পাতি আছো
মই ভিতৰত হালা হৈ থাকে যে সকাৰণে বাহিৰ আহছো
উম উম উম তন্ততো চবৰ ঘৰত থঠাই এই
অঁ
উম তাতেতো ভন ভনীৰ পৰীক্ষা হৈ থকাে নাই জানো
আহ পৰীক্ষা হৈ আছে
তো হালায় কৰি থাকিব নোৱাৰি নহয় বেছি
অঁ
উ বাহত গ'ল
বাঁহত কেতিয়াওাতে গ'ল মানে কালি গল
অ'ফ ক'ত গ'ল বেংলোৰ অ বেংলুৰিনে কৰচ
এই ইয়াতে আছে
অ অ
এতিয়া নাযায় আৰু বু কেইদিনমান থাকিব ইয়াতে তাৰপিছতহে তাত কে-কে-কেৰেলাডু
অ অ
মাইকী খোলে?
মা অ, শুলে।
নকলে আছ বাহিৰত
উম।
পাবি ৰ, উঠাইলৈ গুচি যাব।
উ, নিনিয়ে নিনিয়ে নিয়া মানুহ থকা হয় কেতিয়াবাই নিলে হয়। তই আগফালে আছ নে পিছফালে আছ?
আগবানে
অ, অ পিছে ভাত খোৱা কেতিয়া হ'ব?
ভাতো জানো হলনে নাই, বনাইছেহে মায়ে এতিয়া অলপ আগত। পঢ়ি আছো যে ভনী মই বনাওঁ কেতিয়াবা এতিয়া এই কি নাই বনোৱা এতিয়া
উম
জুইত আৰু গেলা গৰমত কোনে ভাত
অ যত কেনে নবনাও মানে
মানে বনাওঁ কেতিয়াবা মায়ে বনাইয়ে আৰু।
উম উম, মা নাথাকিলে কৰিলে বনোৱা হয় আৰু।
অ'। মা নাথাকিলে বনাওঁ।
উম উম।
মা নাথাকিলে চব কামেই কৰিব লাগে।
উম, মা নাথাকিলে কৰিব লাগে ন?
মা থাকেই এতিয়া আৰু।
উম মা থাকিলে এনেও কৰিব মনো নাযায় ন কিছুমান কাম।
অ' মন নাযায় এনেও নাযায়।
এটোটোতো চবৰে হয় দেই।
কৰে আৰু মায়ে কিনো
উম, উম। আৰু মা নাথাকিলে এনেকাে ঠাণ্ডা মুণ্ডা হৈ থাকে ন ত' এনেই গালি গোলাচ এইবিলাক নাহে তো' ধুনীয়াকে বনাব কৰিব পাৰি আৰু নিজৰ মৰজিমতে।
তেনেকৈ
উম, মা থাকিলে এইটোয়ে নকৰিবি সেইটোয়ে নকৰিবি। আমাৰ ৰাতিপুৱা ভাত একেবাৰে খোৱা হল যে সেইকাৰণে মানে সোনকালে খাই দিলো আৰু এতিয়া।
মইতো একেবাৰে খাওঁ দুপৰীয়া ভাত।
এ, এদিনত কি একেবাৰে হয় ভাত?
উম, ৰাতিপুৱা বনায়েই হ'লেও মই ৰা-দুপৰীয়া খাওঁ একেবাৰে।
উম। শকত হৈ গৈছে চাগে সেইকাৰণে।
অঁ
শকত হৈ গৈছে চাগে ন পেটলী হৈ গৈছে চাগে তই?
নাই হোৱা বাৰু ইমান।
উম।
যাব লাগিব আৰু তহতঁৰ ঘৰত।
উম তোক দেখি পোৱা নাই নহয় কেইদিন হ'ল দেখাই দেখিলে গম পালো হয় পেটলি হৈছ নে নাই।
উম, ভাওনাতে দেখা আৰু।
উম ভাওঁনাতে দেখা। ভাওনাত তোক নাচাই দেখা আৰু।
উম উম, সেইটো হয় দেই।
মামি তাতো যোৱা নাই মই থাকিবলৈ ইমান দিন।
উম উম।
নাযাওঁ বাৰু এতিয়া মামি তাত থাকিব। কাৰণ হেৰি যা যাব লাগিব আৰু। দুদিন থাকাকে।
উম উম, আহিবি আহিবি। পিছে তই কি কি বনাব জান?
ভাত, দালি, ভাজি, মাংস, মাছ কি খাবি তই? তাকে বনাই দিম।
ৰ এবাৰ তহঁতৰ ঘৰত যাম, বতোৰ খুৱাই খুৱাবি দে। মই লৈ যাম, তই বনাই খোৱাবি।
আনিলেই হ'ল খালী।
উম উম হ'ব। যাবলৈ টাইমে নাপাও আৰু যাওঁ বুলি ভাবো।
কিনো কৰি থাক ঘৰত?
উম, কিমান কাম কৰিব লাগে। তাতে তুন্দৰ ঘৰখন দূৰ হয় য যে অলপ যাবলে
মই আৰু ইয়াত পিটিকাটো ঘূৰি ফুুৰোঁতে যায়।
অঁ, অঁ।
ঋটুৱে মাত মানে ই মাতি আছিলে তাৰপিছত তা হেই
কাৰ লগৰ ছোৱালী? লগৰ ছোৱালী তোৰ? অঁ।
আবেলি ফোন কৰি আছিলে, মাতি আছিলে, তাপিছত মই কলো কি নাযাওঁ দে। আবেলি যোৱা কথা আছিলে আকৌ দীপিকাই, ই ক'লে কি সেৰি কি নাম চাৰ্জাৰ আনিব যাওঁ বুলি ক'লে সেইকাৰণে চাৰ্জাৰ আনিব গ'লোঁ।
উম।
আনি কেনে আকৌ ঘৰত আহিলোঁ আৰু শুই থাকিলো আহি কেনে, যোৱাই নহ'ল।